হেল্ল' মাহি
অ।
কি কৰি আছা?
এ ইয়াৰ লগতে আছোঁ।
অ, কি কৰিছে সি?
সি শুই আছে। মই ওচৰতে আছোঁ।
ভাত?
ভাত মানে ভাত নাই।
উম, কি খালানো?
এই জলপান খালো। জলপান মানে খোৱা হোৱাই নাই এই তাতে মিটিঙত মানুহখিনি আছে যে। সেয়া।
সি কি খালে?
পোৱালি
অ'।
পোৱালিয়ে মুচলি অকণ খালে।
অ'।
এ
অ', মণি দা আছে নাই?
নাই চব মিটিঙত আছে।
মিটিং অ', আজি হেৰি আহিছে যে অ'।
সে মস্ত ডাঙৰ ফু টো এখন দিছে, আনিছে তেওঁলোকে
মিডিয়া আহিছে
মিডিয়ি আহিছে।
উম
উম।
উম মানুহ আহিছে নে আজি?
মানুহ আহি আছে। এ হেৰিহঁত আহিছিলে, বপ বাপা মামা মামীহঁত
বাবা মামা মানে?
এই তেজপুৰৰ, গুৱাহাটীত যে থাকে বিয়া যে খাব গৈছিলো, উম, উম। উম।
সিহঁতৰো চুৱা লাগে নে? কি
ৱা নালাগে। খবৰ ল'ব আহিছে। উম।
এই টিকু খুৰা আহিছে, টিকু খুৰাৰ লৰা টা‌ হ'ল। এ পেট বজায় যে
যাৰ ‌নাম মোৰ দেশ
এই সং সংগীতা পা যে আগতে
জানো মই মানে নাজানা।
উ এই ন ননৈত যে ঘৰ। ননৈত যে ঘৰ। উ
উম, উম মানে দেখিলেই গম পাম চাগে এজনী বুলি। হম।
উম। এই ভাত খাইছে। আমাৰ ঘৰলে আহিছে মানে কপিলিতে হৈছে যে।
উম, উম।
সেইতিয়া ভাত খাইছে।
উম, উম। উ।
পাপাও আহি পাইছা।
উম, উম।
উম।
পাপা কিমান টাইমত পালেহি?
জানোৱেই অলপ বেছি, মই মানে টাইমতটো নাচালোঁ।
উম।
ভাত খোৱা আগে আগে পাইছে নেকি। গা অকন অকন হৈ আছে।
উম, উম দৰৱ পাতি?
খাইছো এই কাহৰ ঔষধ খাই আছোঁ।
অ, অ।
কালি ৰিজাল্ট দিব।
উম একো নাই।
যি হয় আৰু।
জানো কি হ'ল সেইটোৱে আৰু
যি হয় আৰু।
পহিলে আমি যাম চাগে।
অঁ, অঁ, এই চাৰ্জাৰটো লৈ আহিবিচোন সৰু-পিঙৰ চাৰ্জাৰটো।
অ হ'ব দিয়া।
উ আছে নেকি আৰু? মই চাৰ্জ দিয়াই নাই সেইটো চুই সব শুই গ'ল।
অ। আৰু নাই এডালে আছে। মাৰডালে আছে।
অ অ।
দলে চাৰ্জাৰটো লাগিছিলে।
অ, হেতু অ চুইচ-অফ হয় গ'ল?
উম।
উম তাৰ সৰুপিন চাৰজা নাই কাৰো চব চিটাইপে কৈছে নাই মুনিয়টা
উম জানো তহঁত আহিলে আহিব নেকি।
অ তাৰে পিছত নেযাও মই সেইদিনাখন
উম
কিবা কৰে এতিয়া।
উম
উম
কি কৰিবা
জানো ত কি কয়। ফোন কৰিব লাগিব আজি। পৰিলে গাড়ী আনিব নোৱাৰে সেইদিনা নানে প্ৰগ্ৰাম আছে যে পাপাৰ। ছয় তাৰিখ মানে আনিবচোন অ তেজপুৰৰ পৰা আনিবগে লাগিব ইয়াতো নহয় যে, আহি গলে আকৌ পাপা গুৱাহাটী কেনেকে যাব।
সকাম চ যাই লম দে
অ সেইটোৱে উম
তাকে প্ৰগ্ৰামটো এইকেইদিন নাইচাগে মে' উঠি আছে
নাই মে' মে'ত আছে উম
এই যাদৱ কামত তাত আছে
অ মামা, মামাও তাতে নে? উম সিহঁতৰ ঘৰত মানুহ আহিছে নাই
আহিছে
উম তোমাৰ কথাত বি
আমাৰ বেছি
আহ তহতৰ ইমান হেৰি নাই যে চবৰে লগতে মেই মানুহটোৱে নাই আৰু এতিয়া কিনো আহিব উম ম্- টিকু আহচোন টিকুৱে মা তেনেই ইয়াক পালে
উ মাতে মাতে খেলিব বিচাৰে।
অহ, কোনোৱে পঢ়িয়ে থাকে বোলে।
একেইদিন মই দেখা নাই বাৰু ৰাতি বহে চাগে দিগদাৰ দিব বুলিও আহা নাহিব পাৰে।
অহ, হ'ব পাই।
উম। হ
উম।
যি বন যায় তাকে কো ক
সেইটোৱে।
অহ।
সেইটো সকামৰ ভোজ এদিন নাই ন'।
অ', এদিনে, এদিনে ৰাতিয়ে হ'ব সেই দিনে
উম, এনে কাৰণে আমাৰ লগতে গুচি আহিব পাৰিবা তুমি।
তাকে চাও কি কৰিব পাৰো।
উম।
সকান ধানে লগে
আমাৰ গেটখন আজি আনিলে। গেটখন আজি আহিল হা ফটো দিম কালাৰ কৰা নাই এনে হে। কালাৰ পিছতহে কৰিব লগাবচোন কালাৰ কৰা নে এনে এ কিবা কি ওপৰত ব্ৰাউন নিচিনা মাৰি থৈ যে।
অ', অ'।
সেইটোহে মাৰ আছে কালাৰটো লগোৱাৰ পিছতহে কৰিব।
উম, উম ডিজাইনটো থাম
অ', দেখাম ৰ'বা। মই দিম ফটোমে
সেইতয়া
মহাই ফোন কৰিছিল।
উম, মহাই। ফোন কৰিছিলে।
অহ।
অকমান আগত
হা?
অ, অ
এয়া।
উম। কবাত যাবিনে ওলাই আজি?
আজি নাযাও কতো। ক'ত যাবা আজি টেনচনত।
উম।
মন্দিৰ যাম চাগে হনুমান মন্দিৰ।
অ আজি সোমবাৰে হে।
কাইলে মঙগলবাৰ বাৰু কিন্তু কাইলৈ যাবলৈ সময় নহব নহয়।
উম, উম।
আজিহে চাম।
উম। টিলিকি শুই আছে?
এই খুই আছিলে তাই উঠিছেহে এই মাত্ৰ। উম।
সেয়া। মহা কেতিয়া আহিব কিবা কৈছে নেকি?
নাই ফোন কৰোঁতে নুখুধিলো মই। উম। ৰুটি চুটি খালা নে কি? ৰুটি খালা নেকি?
ৰাতি এ খোৱা ৰাতিপোৱা ৰো ৰুটি খালো। তাৰাপা এতিয়াহে য পা খোৱা নাই খাম আৰু।
অ।
কে।
জলপান মানে কি জলপ মুছ্লি?
মুছ্লি নহয়। চিৰা। কালি চাগু খাইছিলো।
অ চাগো। চাগু খালে গেছ
মোৰ গেছ উঠা নাই বাৰু মই চাগুটো ভালেই পাওঁ খাবলৈ।
অ।
সেয়া।
উম।
তে পোৱালিয়েহ মুছ সি অকমান খালে সি মানে সেই বইল ভাতটোও খাব নাখায়।
অ', সি ভাত কি বইল খাব ভা বেয়া পাইছে চাগে।
ব'ইল খাবলৈ বেয়া পাইছে সেইটো মানে ৰাতিপুৱা নাখায় সি। হয় ৰাতি শে খে
উম। ভাত মানে এ এটা টাইমতে খাৰা হৈছে
উম, এই মানে মামীয়ে তেনেকে কিন্তু বেয়া লাগে নহয় মোৰ নিজয়ে বেয়া লাগে।
অ'।
সেইটো কাৰণে আকৌ।
উম। উপায় নাই অ'।
উম।
ৰাতি কিবা ডিষ্টাৰ্ব দিছে নেকি? উম।
একোৱেই নাই।
ক'ত তলত শুইছা নে তোমালোক?
হু
তলত শুইছা নে তোমালোক?
এ নাই, ওপৰত শুইছোঁ বিছনাত।
অ' মণি আইতাও বিছনাত? ও, একো নাই
উম
কেনেকে মোক মাতিত শুবনো? উম।
সেয়া মামা সিহঁতৰ ঘৰত থাকেগৈ ৰাতি।
উম সিহঁত কোন কোন থাক- আছে ৰাতি?
মামা, দীপাংকৰ মামা। মুনু মাহী, তন-তনয়া গ'ল গে।
কেতিয়া আহিব?
কাইলে
অ', সিদিনাখনে গ'লগে নেকি?
জানো তিলনী দিনাখন গ'ল নে পিছ দিনাখনেই গ'ল। জানো গ'ম নাপাম মই।
উম।
সেয়াই আৰু।
উম হব আছে দিয়া অ।